আহ কোৱা?
বন্ধু কি খবৰ?
ভালেদিয়া, তোমাৰ?
অ' চলি আছে ভালে তোমাৰ দৰে।
খানা পিনা খালা নে নাই?
অ খালোঁ। তুমি?
নাই ৰবা। কিহেৰে খালা আজি? এই অলপ কিবা এটা কাম কৰি আছিলো ৰ'বা
অঁ', পিছে এইটো কি হ'ল গম পালাগে নহ খালো ৰবা। বেঙেনা ভাজি বনাইছিলে কিবা কিবি বনাইছিলে আৰু।
আচ্ছা, কি কলা বাও কি
এইটো পিছে। কি হ'লে এয়া আমাৰ এইটো যোনটো জাপানৰ কি আহিম বুলি কৈছিলে যে।
অ' সেইটোতো ধৰা বাতিল কৰিছে মন্ত্ৰীক কিবা জাপানৰ মন্ত্ৰী কিবা আহ কিবা অ দৰকাৰী কিবা। মিটিং থকা বুলি কলে সেইবাবেহে
উম,
বস্তুটো ধৰা হেৰি কৰা হ'ল।
অ
এতিয়া ধৰা বেলেগ হেৰিবোৰ আহিব কিন্তু মন্ত্ৰীজনী নাহিব।
এ আহিব কেনেকুৱা আমাৰ গমেই পাছে আমাৰ ইণ্ডিয়া কি ভাৰত খনৰ অৱস্থা
উম, সেইবোৰ বাৰু বাদ দিয়াচোন নাই নাই সেইবোৰ সেইবোৰ বোলে নহয়। আছিলে ঠিক কৰি আছিলে ধৰ কিন্তু। উম সেই
আৰু গৰমে চোৱা না তোমাৰ কিমান গৰম।
অ' সেইটোও হয়।
গম পাই কিবা কিবি একে নহা নাই আৰু।
নহয় সেইবোৰ ডাইৰেক্ট সেনেকে ক'ব নোৱাৰা যিহেতু ধৰা মন্ত্ৰী এতিয়ালৈকে। এয়া আমাক একো পোৱা নাই ন। আমি তেনেকে ডাইৰেক্ট এ তেনেকে একো কব নোৱাৰো।
উম,
তুমি বাৰু ফুটবল খেলা ভাল পোৱা নে ক্ৰিকেট খেলা।
অ মই ফুটবল খেলা খেলিও ভাল পাওঁ চাইও ভাল পাওঁ।
আচ্ছা, তোমাৰ ভাল লগা প্লেয়াৰজনৰ নাম কি?
ফুটবলৰ?
অহ,
নেইমাৰ লিঅনেল মেচিও ভাল লাগে বেয়া নালাগে ৰনাল্ডো। তোমাৰ আৰু কেইটামান আছিল ৰড্ৰি। বিনিৰ আৰু জৰি আৰু আছে বহুত ক। কেইটা এমবাব।
আচ্ছাঁ-আচ্ছাঁ আটাইবোৰে ভাল লাগে। চাব গ'লে মোৰো আহ চেমে দিয়া একেই। তোমাৰ নিচিনাই।
তোমাৰ আটাইতকৈ প্ৰিয় টিম কোনটো?
টিম। বৰ্তমান মোৰ অহ, ব্ৰাজিল। সেইটো। আৰু ইণ্ডিয়া।
ব্ৰাজিল।
ব্ৰাজিল তাৰপিছত, আৰ্জেণ্টিনা।
উম'।
ফ্ৰেন্স। এই আটাইবোৰে মোৰ বৰ্তমানৰ কাৰণে মানে খুব ভাল লাগে আৰু চাই। অহ', অহ'।
মোৰ হ'ল। তোমাৰ স্পেইন ভাল লাগে। ব্ৰাজিল পৰ্তুগাল।
অহ'। উম'।
তাৰ কাৰণে।
তুমি বাৰু ৰনা অহ, ৰনাল্ডিনক চিনি পোৱা নে?
অহ' আগৰ পিলিয়াৰ হয়।
দেখিছা ন, তেওঁৰ খেলা।
অহ' চাইছো মই তেওঁৰ খেলা। আগৰ আগৰ টাইমত তোমাৰ ভাল পিলেয়াৰ আছিল।
তাকে তাকে খুব ধুনীয়া খেলিছিলে প্ৰদৰ্শন বহুত ভাল আছিলে তাৰ।
উম'।
তেওঁৰ মতে খেলা নাছিলে, তেওঁ ফূৰ্তিতে বোলো হেৰি কৰিছিলা।
হম।
তেওঁ ধৰা যিটো ধৰা মানে খেলিছিলে। সেইটোত চাই মোৰ এনেকুৱা লাগে যেন তেওঁ ধৰা আহ, খে-খেলি থকা নাছিল তেওঁ যেন কিবা। ম-মনোৰঞ্জনহে কৰি আছে।
নাই নাই তোমাৰ সেইটো কথা নহয় মানে তেওঁ মানে খেলাত তোমাৰ কেতিয়াবা লগৰো আহি যায় ন, তেতিয়া অলপমান ধেমালি কৰে আৰু।
সেইটোৱে খুব আনন্দময় সেইকাৰণেই সুধিছো।
বাকী তোমাৰ এইটো আমাৰ অসমখনৰ কি মানে চলি আছে ধৰিব পৰা নাই ৰবা।
অহ' অসমৰ তেনেকে মই ধৰিব পৰা নাই কিন্তু দেশত চব ঠিক চলি থকা নাই, আজি বোলে শুনিছো কাৰোবাক মাৰিলে পিটিলে।
কাৰোবাক যেনিবা ট্ৰেইনতে মাৰি পেলাইছে।
অহ' ময়ো চালো ৰবা তোমাৰ সিদিনা। ল'ৰা এটা ট্ৰেইনত, তাকো ইমান কেইটা কেইজন মানুহৰ মাজত। কেনেকুৱা মাৰি দিলে।
এই হত্যাকৰী মানে, আজিকালি মানে কাকো ধৰিব নোৱাৰা। ধৰা কাৰ কি আহ, সন্মুখত থকা জনৰ কি ধৰা অহ, মেইন টেনেন্ট সেইটো আমি ধৰিব নোৱাৰো ন।
উম', হয়। তাকো সাহস চাইছা কিনে আজিকালি মানুহৰ সাহস নোহোৱা হৈ গৈছে।
সাহস কিছুমান মানুহৰ বাঢ়িছে, কিছুমান মানুহৰ কমি গৈছে।
মানুহবোৰৰ কি বা হৈছে জানো।
উম
আচ্ছা। তোমাৰ প্ৰিয় খাদ্য
বাকী শুনাচোন হেল্ল'
অ কোৱা। হেল্ল'।
হেল্ল'।
অ শুনি আছো কোৱা।
হেল্ল'।
শুনি আছো কোৱা।
অ বন্ধু মই কৈছিলো যে তোমালোকৰ ইফালে যোনটো হেৰি আছিলে অ ব্রীজ যোনটো বনাই আছিলে এইটো হ'লনে পিছে
অ সেইটো খুলিলে তো অহা যোৱা কৰি আছে ন মানুহ এতিয়া
অ
ধুনীয়া হৈছে এইখন চাবলগীয়া
হেল্ল অ মই ভাবিছিলো মানে তালৈ গ'লে ভাল আছিলে
উম কোনখন ব্ৰীজৰ কথা ক'লা বা
এইয়া ব্ৰিজৰ তলত যোনটো এটা তোমাৰ জেগা যোনটো আছে জেগাটো
আচ্ছা আচ্ছা বুজিলো বুজিলো শৰাইঘাট দলংখনৰ কথা কৈ থকা নাই জানো
অ
আচ্ছা আচ্ছা ধুনীয়া সুন্দৰ জেগা কিন্তু উলাবা এদিন যাম
অ যাব লাগিব ৰবা তোমাক মই কবই খুজিছো
আহ অহা বৃহস্পতিবাৰে ওলোৱা মোৰ এটা অন্য কামো আছে সেইটো কৰিম তাতেও অলপ টাইম থাকি দিম
অ'কে। কলো তেলৰ খৰচটো তুমি দিবা।
তেলৰ খৰচ ৰবা পকেট টান হৈ আছে মোৰো।
হু হ।
ইন্দিয়াই এনেই কৈছো। আৰু ইন্দিয়াই এনে কৈছে।
হেল্ল' বন্ধু।
উ উ।
তো ম মই কৈ আছিলোঁ তে আ আমাৰ এই যোনটো প্লেন, যোনটো হেৰি বনাব হৈছিল তুমি যাবা কি নাই পিছে? আজি মানে টিকেত কাটাৰ কথা চলি আছিলে।
তাকে ৰ'বা মোৰ অলপ সমস্যা আছে ৰ'বা ঘৰৰ অলপ কিবা সমস্যা চলি আছে মই ভালকৈ ক'ব
কালি অলপ বেয়াই গ'ল দিনটো, মই সকাৰণে ধৰা, কবই নোৱাৰিলোঁ কথাটো।
হেল্ল'।
মানে কালি দিনটো অলপ মোৰ বেয়াই গ'ল মই কবই নোৱাৰিলোঁ, কিবা অলপ অসুবিধা চলি আ আছে ঘৰতে।
কি কবা কালি কিবা এটা ভাল হ'লে কিবা এটাটো বেয়া হয় এইটো প্ৰকৃতিৰ নিয়ম।
হা-হা, প্ৰকৃতিৰ নিয়ম।
এটোতো প্ৰকৃতিয়ে যিমান দিয়ে সিমান বেছি লয়ো।
উম, সেইটোৱে ৰবা ধৰা কিবা
যা চবকে দি আছে, ত' চবৰ লৈও লব পাৰে।
অ', সেইটোৱে তো হয়ে দিয়াচোন। এ ঘৰুৱা সমস্যা অ', বেলেগ নহয়।
গম পাইছোঁ, আমিতো চব প্ৰকৃতিৰে ম হয়।
উম, তুমি পাহাৰ বেছি ভাল প পোৱা নে নদী পাৰ, পাহাৰ বেছি ভাল পোৱা নে নদীৰ পাৰ?
চোৱা মই এতিয়া, তোমাক কেনেকে ক'ম চোৱা মই বেছি বেছিভাগ পাহাৰতে যাওঁ, সেইকাৰণে মোক পাহাৰে ভাল লাগে। মই এতিয়া নদীৰ পৰাটো মই তোমাৰ নাজাওঁৱে। হে, এতিয়া মই কব নোৱাৰোঁ ভাল না বেয়া। ভালে হ'ব লাগে, হিচাপত ইমান বেয়া নহয়। কিন্তু মোৰ পাহাৰ ভাল লাগে দেই। মোৰ শান্তি পাওঁ পাহাৰত যায়, একদম মনটো শান্তি হৈ যায়।
মোৰ চব ভাল লাগে।
পাহাৰো ভাল লাগে, নদী পাৰো ভাল লাগে, নদী পাৰৰ যিটো ধৰা অ', অস্ত যায়, সূৰ্য অস্ত যায়।
উম,
সেইটো মোৰ খুব বেছি ভাল লাগে, ধৰা আকাশখন মনোমোহা দৃশ্য।
এইটোতো স-সঁচা কথা। মই এবাৰ গৈছিলোঁ নহয়, তোমাৰ এইয়া তোমাক যে ক'লো ব্ৰিজৰ তলত। মই তাত ফটো দিছিলোঁ নহয়। উ, তাৰে ফটো আছিলে সেইটো।
আচ্ছা।
সূৰ্য উদয় বহুত ধুনীয়া হয়।
উম, ৰোদয়ো হয় অস্ত ও অচ অস্ত খুব ধুনীয়া।
দেখিবলগীয়া বহুত বস্তু আছে বন্ধু কোনটো আমিহে নোলাও ক'তো।
অ', হয় দিয়া চাব গলে যথেষ্ট খিনি জেগা আছে অসমখন ফুৰিবলগীয়া কিন্তু।
উম,
উম, সেইটোও হয় দিয়াছোন ওলাবও পৰা নাই তেনেকে, সেই ব্যক্তিগত সমস্যা, ঘৰুৱা সমস্যা।
টোতো চলিয়ে থাকে ব্যক্তিগত।
দিয়া বন্ধু ৰাখিলো, ৰাখো নহলে।
উম, উম, দিয়া-দিয়া, ভাল লাগিল তোমাৰ লগত কথা পাতি। সেইটোৱে, দিয়া-দিয়া।